হেল্ল'
কি কৰি আছা?
অ আছো পাই এনে তুমি?
অ এনেই আছো ৰ'বা ভাত খালা।
উম খালো।
অ বি অ খালো বিজি আছিলা নেকি।
নাই নাই এয়া মোবাইল চাৰ্জত দি থোৱা আছিলে।
ম ভাবিছিলো যে আজি আমি অলপমান মানে খাদ্যৰ ওপৰত কথা পাতিলো হয়।
অ- অ- অ- অ পাৰিবা বাৰু।
এতিয়া মানে আহ খাদ্যটোতো আমাৰ বহুত দৰকাৰীয়ে। খাদ্য নহলেতো আমি জীয়াই থাকিবই নোৱাৰো খাদ্য আমাৰ মানে শৰীৰৰ প্ৰটিন খাদ্যত কিছুমান ঘৰুৱা খাদ্যত বহুত প্ৰটিন থাকে যে। বাহিৰৰ সেটোত প্ৰটিন নাথাকে। কে যে ফাষ্টফুড যা ফাষ্টফুডবিলাকত প্ৰটিন নাথাকে।
অ সেইটো হয় বাৰু মানে আমাৰ ধৰি লোৱা কিছুমান অ ঘৰুৱা থলুৱা খাদ্য কিছুমান থাকে নহয়। যেনেকে ধৰিলোৱা তোমাৰ এতিয়া বাৰু আ আজিকালিটো ধৰি লোৱা অ বজাৰত যিখিনি তোমাৰ এতিয়া ধৈলা আমি যিখিনি আমি বজাৰ কৰো বা যিখিনি আমি তোমাৰ শাক পাচলি ক্ষেত্ৰতে হওক দিয়াচোন শাক পাচলি বিলাক তোমাৰ আজিকালি তো তেনেকে মানে কি হয় আমাৰ। আ ঔষ আমাৰ কাৰণে যিখিনি মানে তোমাৰ উপকাৰী হয় ধৰি লোৱা এতিয়া ঔষধি হিচাপত খাই যিবিলাক আমাৰ শাক পাচলি হওক বা যিকোনো ধৰণৰ তোমাৰ ধৰি লোৱা এতিয়া আ যেনেকে তোমাৰ এতিয়া আমি আ খোৱাৰ খাদ্যৰ ক্ষেত্ৰতে মই কওঁ ধৰি লোৱা এতিয়া যেনেকে আমাৰ শাক পাচলিৰ ক্ষেত্ৰতে আমাৰ শাক পাচলি খিনি আমাৰ কাৰণে বহুত। উপকাৰী তাৰমানে শাক পাচলি খিনি খাবই লাগে ধৰি লও আমি এতিয়া আ তাৰ লগতে। তোমাৰ ধৰি লোৱা আমি এতিয়া যিখিনি আ শাক পাচলিৰ ক্ষেত্ৰত ধৰি লোৱা এতিয়া যেনেকৈ আ এই ঘ ঘৰুৱা কিছুমান যিবিলাক মানে কি আ প্ৰটিন টাইপৰ বস্তু তোমাৰ ধৰি লোৱা আ যেনেকে আমি কল এই যে কলপুল থাকে তোমাৰ তাৰপিছত তোমাৰ কি বুলি কয় আ এতিয়া শাক আমি শাকজাতীয় বস্তুবিলাক খালে আমাৰ বেছি আমাৰ দেহৰ কাৰণে ভাল ধৰি লোৱা। যেতো আজিকালি বহুত বেমাৰ আজাৰো হৈ থাকে। তেনেকোৱা ক্ষেত্ৰত তোমাৰ ধৰি লোৱা নিজে মানে কি ধৰিলা যিখিনি আমি আমাৰ কাৰণে উপকাৰ সেই খাদ্যবিলা ক আমি গ্ৰহণ কৰাটো বেছি। প্ৰয়োজন মানে বেছি ভাল হয় আৰু
হয় -হয় তুমি একদম ঠিকেই কৈছা আৰু এতিয়া চাবা মানে আমাৰ ঘৰুৱা মানে আমাৰ ধৰি লোৱা দাইল ভাত, মাছৰ জোল সেইবোৰ খাই আমনি
অহ, সেইটোতো হয় বাৰু।
হয়।
তেনেকুৱাকে তোমাৰ ধৰি লোৱা এইটোব অহ কোৱা?
অহ, আৰু এতিয়া মানে এতিয়া তোমাৰ ভা- ভাতৰ লগত যেনেকুৱা ধৰি লোৱা অলপ শাক- দাইল আ বিলাহীৰ ৰন্ধা সৰু মাছৰ জোল লগত বেঙেনা আজি এনেকৈয়ে মানে এনেকুৱাই ধৰণৰ খাদ্যবিলাক খালে আমাৰ দেহত প্ৰটিনো পাম যেনেকে আমি এতিয়া গা গাখীৰ, কল বা তোমাৰ আহ ধৰি ল প্ৰটিন থকা যিবিলাক বস্তু
অহ, গাখীৰ, কল ধৰি লোৱা আ সেইবিলাক বস্তু তোমাৰ এতিয়া চয়াবিন ধৰি লোৱা এইবিলাকত প্ৰটিন থাকে এতিয়া প্ৰটিন মাছ- মাংস এইবিলাকতটো বাৰু প্ৰটিন থাকে কিন্তু আমি মাছ - মাংস টো আমি আহ এতিয়া ধৰি লোৱা যেনেকুৱা ধৰণৰ এতিয়া বেমাৰ আমাৰ যিহে টো আজাকালি বেমাৰৰ বেছি হে হৈছে হেৰিটো বাঢ়ি গৈছে সেইটো কাৰণে তাৰমানে তোমাৰ কি হৈছে এতিয়া আমি বেমাৰৰ কাৰণে যিমান পাৰো আমি কিছুমান ত অমান ঔষধি টাইপ বস্তুবোৰ খালে তাৰ মানে কি হয় আমাৰ আমাৰ নিজৰ দেহৰ কাৰণেও ভাল হয় এতিয়া ধৰি ল ' মাছ -মাংসটো খাব লাগে বাৰু মাছ মাংসটো প্ৰটিন থাকে কিন্তু
মাছ- মাংসত প্ৰটিন থাকিলে ধৰি লও আমি অত্যাধিকো মানে মাছ- মাংসটো বেছি খোৱাটো এতিয়া মানে আমাৰ মানে -মানে কি যে দেহৰ কাৰণে বেছি উপকাৰী নহয় আৰু
হয় -হয় তুমি একদম ঠিকেই কৈছা আৰু এতিয়া চাবা মানে আমাৰ মানে অহ ধৰি এ' তোমাৰ এতিয়া শাক -পাচলি বা ফল -মূল আৰু তোমাৰ বহুত এনেকুৱা বস্তু আছে ন', যিবিলাক খালে আমাৰ দেহত প্ৰটিন পাওঁ আমি ভিটামিন পাওঁ সেইবিলাক খাব লাগে আমি কিন্তু এই বাহিৰৰ যে এবিলাক ম'ম, ফুচকা তাৰপিছত চাওমিন এইবিলাক খালে মানে আমাৰ দেহত বহুত ক্ষতি হয়।
সেইটো -সেইটোতো বাৰু হয়য়েই কাৰণ কিয় আমি এতিয়া ক'লো ন' যে কি বুলি কয় আজিকালি মানুহ বিলাক তোমাৰ ধৰি লোৱা ঘৰৰ খাদ্যবিলাকতকৈ তোমাৰ ধৰি লোৱা বাহিৰৰ খাদ্যবিলাকত বেছি গুৰুত্ব দিয়ে বাহিৰৰ খাদ্যবিলাক যিবিলাক তোমাৰ তাৰমানে কি হয় আমাৰ দেহৰ কাৰণে তোমাৰ ধৰি লোৱা উপকাৰী নহয় বা আমাৰ কি হয়, মানুহ বিলাকে এতিয়া ম'ম কিবা -কিবি এইবিলাক চাওমিন -তাওমিন এইবিলাক কিবা -কিবি বহুত ধেৰ বস্তু এইবিলাক এইবিলাকে বেছি ভাল পায় এতিয়া কব গ'লে। সেইকাৰণে তাৰমানে তোমাৰ এতিয়া ভাতটো ভাতৰ কথাত টো এতিয়া তোমাৰ তাৰমানে কব গ'লে বহুত দূৰত বুল ক'ব লাগিব। এই ম'ম, চাওমিন এই সেইবিলাকৰ দ্বাৰা আজিকালিতো মানে তোমাৰ ননান ধৰণৰ কিবা- কিবি ফাষ্টফুড ওলাইছে ন', ত', সেইবিলাকৰ দ্বাৰা এ', মানুহবিলাকে তোমাৰ ধৰি লোৱা মানে
খোৱা লোৱাটো মানে সেইবিলাকৰ লগত সেইবিলাক ফাস্তফুডৰ ওপৰত বেছিকে গুৰুত্ব দিয়ে তোমাৰ কি হয় সেই যিহত যেনেকে তোমাৰ ধৰি লোৱা এতিয়া ম'ম হওঁক চাওমিন হওঁক এইবিলাক বস্তু খালে তোমাৰ কিবা খোৱাতো খাব মই নকওঁ যে খাব নালাগে বুলি একেবাৰে খাবও নালাগা নহয়, খাবও লাগে কেতিয়াবা কিন্তু কি সেইবিলাক বেছিকৈ খোৱা মানে তোমাৰ কি হয় আমাৰ গেছৰ প্ৰব্লেম হয় পেটৰ বি কিবা- কিবি এইবিলাক যিবিলাক বেমাৰ আমাৰ মানে নৰ্মেলি তোমাৰ যিতু এইবিলাক
মাতটো অহা নাই আপোনাৰ? হেল্ল',